শুনি পাইছা?
হয় হয় পাইছো, কোৱা
অ, কি কৰিছা?
এনেই আছোঁ ৰবা, অকনমান মানে অকনমান আজি উঠাত দেৰি হল, দেৰি হোৱা কাৰণে উঠি কিনি মুখচোন ধুই কিনে অকনমান বহি আছো, চাহ খাও হে মানে, তুমি?
ময়ো মই এনেই বহি আছিলোঁ, এই কিতাপ এখন চাই আছিলোঁ, বিজ্ঞানৰ ওপৰত। কেনেকে কি কি বনিছে, সৃষ্টি হৈছে সেইবোৰে চাই আছিলো।
হয় হয়। এনে ধৰি লোৱা কিতাপৰ লগতে আমি ধৰি লোৱা বাহিৰা আমাৰ বহুতো ধৰণৰ আমাৰ জানিবলগীয়া কিতাপ থাকে আৰু পঢ়িবলৈ, এইখিনিক তেনেকুৱা ধৰণৰ কিতাপবোৰ আৰু পঢ়ি পঢ়াটো আমাৰ নিজৰ কাৰণে আৰু ভাল আৰু, বা আমাৰ যি টো মগজুৰ বৃদ্ধি হয়, বিকাশ হয় সেইটো আৰু আমাৰ বাঢ়িব বাঢ়িব আৰু আমি যেতিয়া আৰু বাহিৰা কিতাপবোৰ পঢ়িম আৰু,
হয়, হয়, মানে নিজে যিমান পঢ়োঁ নিজৰ কাৰণে ভাল। মানে জ্ঞানটো নিজে যিমান ল'ব পাৰো, নিজৰ ভাল ত' বেলেগকো শিক শিকাবও পাৰি ক'ব গ'লে নিজে যি শিকো
হয় হয় হয় এতিয়া আমি জ্ঞানটো এনেকুৱা এটা বৰ্তমান সময়ত আহিলা হৈছে আমাৰ জীৱনৰ যিটো নহলে আৰু আমি জীৱনত আৰু কেতিয়াও ভালদৰে আগুৱাই য যাব নোৱাৰিম বা জীৱনটো ভালদৰে আৰু নিৰ্বাহ কৰিব নোৱাৰিম আমি কোনেও গতিকে জ্ঞান বা আমাৰ শিক্ষাটো আৰু আমাৰ জীৱনৰ কাৰণে আৰু অত্যন্ত জৰুৰী এক বিষয় আৰু তেতিয়াহে আৰু আমি জীৱনটো নিজৰ গঢ়াৰ লগতে আমি আনকো ইয়াৰ ওপৰত ভাল দিহা পৰামৰ্শ দিয়াৰ লগতে আমাৰ যিবিলাক সমাজৰ কাম কাজৰ লগতে আমাৰ সভা সমিতি হওঁক বিভিন্ন অনুষ্ঠানত আদিত আমি নিজৰ যিটো জ্ঞান বা নৈতিক শিক্ষা বাহিৰা জ্ঞান সেইটো জানিলেহে আৰু আমি সেইবোৰত আৰু আগস্থান ল'বলৈ আৰু সক্ষম হ'ম গতিকে হয়
মানে চোৱা আমি হেৰি আগৰ দিনত যদি ক'ব যাওঁ তেতিয়া আগৰ দিনত মানে অলপ পঢ়িলেও বহুত হল হয় কিন্তু আজিকালি মানে যিমানে পঢ়ো কম হয় নিচিনা ক'ব গ'লে আক আগৰ লগত যদি তুলনা কৰিব যাওঁ আৰু ক'ব গ'লে মানে আহ আগৰ দিনত মানে হেৰি পঢ়াৰ লগতে খে মানে আমি পঢ়াৰ লগত খেলাৰ লগতো জড়িত হ'ব লাগে। মানে অকল পঢ়িয়ে থাকিম সেইটো বুলিও নহয়।
হয় হয় এতিয়া যে তুমি ধৰি লোৱা বা মই পঢ়ি আছো পঢ়ি থকাতে আৰু মোৰ মনত তাৰমানে কি হয় বেয়া ভাববোৰ আহিব ধৰিছে বা পঢ়াত মনোযোগ বঢ়া নাই তেতিয়া যদি আমি বাহিৰলৈ ওলাই যাও বা আমি যদি লগ বন্ধুৰ লগত খেলিবলৈ যাওঁ খেলপথাৰত এতিয়া আমাৰ মনত যিটো ভাৱ চলি আছিল বেয়া সেইটো ভাব আঁতৰি আমাৰ মনটো ভাল লাগিব ধৰিব বা মনটো আৰু পাতল যেন আৰু অনুভৱ কৰিব পাৰিম আমি আমি যেতিয়া আৰু খেল খেলি যাম আৰু খেল খেলাতেও আমাৰ বিভিন্ন জ্ঞান আমাৰ আহৰণ কৰিব পাৰি আৰু এতিয়া চোৱা আমি খেল খেলিব যোৱাৰ লগতে আমাৰ তাত থকা যিবিলাক নীতি নিয়ম সেইবোৰ আমি জানিব পাৰিম লগতে যেতিয়া আৰু দলীয় খেলবোৰ অনুষ্ঠিত হয় তেতিয়া আমি তাত দেখিবলৈ পাম যে ইজনে সিজনৰ মাজত আমাৰ বিশ্বাস যেতিয়া আৰু জাগ্ৰত হয় তেতিয়াহে আৰু আমাৰ সেই খেলখন ভালদৰে প্ৰদৰ্শিত ত হয় বা ভালদৰে পৰিচালনা হয়। গতিকে আমি খেলতো আমি নিজে খেল খেলাৰ লগতে আমি চালেও আৰু খেলটোৰ বহু জ্ঞান আমি বা অভিজ্ঞ অভিজ্ঞতা আমি অৰ্জন কৰিব পাৰো। খেল খেলিলেতো আমাৰ স্বাস্থ্যটো ভালে থাকে আৰু। আমি যদি যেতিয়া খেল খেলো
উম মানে খেল মানে কিছুমান হেৰি ছাত্ৰ ছাত্ৰী থাকে যোনবোৰ খেলৰ মানে হেৰি পঢ়াত অলপ কম মানে ক'ব গ'লে ত তাতে মানে কিছুমান নিজৰ জীৱন জীয়াবলৈ মানে কিছুমান খেল খেলিও মানে বহুত ডাঙৰ ডাঙৰ স্থান লাভ কৰিব পাৰে ধৰা, বহুত মানে অকল পঢ়াৰ লগত মানে খেলটো জড়িত কৰাটো ভাল ধো, মানে যোনটো নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল হয় ক'ব গ'লে। উম, মানে ভাল আৰু নিজৰ কাৰণে, আৰু ক'ব গ'লে পঢ়া, পঢ়ি থাকিলেতো পঢ়িলে মানে নিজৰ জ্ঞান বৃদ্ধি হয়। আৰু জীৱনত সফলতাও মানে ক, পায় ক'ব গ'লে। আৰু মানে এজন ভাল নাগৰিক হিচাপে দেশত মানে হেৰি হয় আছে, সৃষ্টি হয় ক'ব গ'লে।
হয়, এতিয়া বৰ্তমান ক'বলৈ গ'লে আমাৰ এইটো সময়ত আমাৰ প্ৰতিযোগিতাৰ যুগ বুলিয়ে ক'ব লাগিব, কাৰণ এই চিট টোৰ যিটো আৰু ওপৰত যাব চাই আছে আমাৰ, বিশেষকৈ সেইটো আমাৰ কাৰণে আৰু এক আ ভাল কথা আৰু বা, আনন্দময় কথা যে আমি ভালতকৈও ভাল হ'বলৈ আমি পোনপ্ৰথমে চেষ্টা কৰিব লাগিব। আৰু ইয়াক- ইয়াৰ কাৰণে আৰু কোৱা হৈছে যে আমাৰ অ, যে আমাৰ বৰ্তমান সময়ত আৰু প্ৰতিযোগিতাৰ যুগ চলি আছে আৰু যিকোনো ক্ষেত্ৰতে হ'ওক খেলৰ ক্ষেত্ৰত কেত্ৰতে হওঁক বা শিক্ষাৰ ক্ষেত্ৰতে হওঁক আমি যদিও কবলৈ যাওঁ, গতিকে আমি যেতিয়া আৰু ধৰি লোৱা আমি যেতিয়াৰ পৰা আৰু মোবাইল ফোন টো ওলাল তেতিয়াৰ পৰা আমাৰ শিক্ষাৰ যিটো ভেটি সেইটো আৰু যথেষ্ট ষ্ট, পৰিাণে আমাৰ বাঢ়িব ধৰিছে, বা ভাল হ'বলৈ ধৰিছে আৰু আমি যদিও কবলৈ যাওঁ যেতিয়াৰ পৰা মবাইল ফোনটো ওলাল, তেতিয়াৰো আমি কিছুমান কথা আমি কিতাপৰ জৰি়য়তে আমি নাপাও বা কিতাপত বিচাৰি নাপাও কিছুমান ধৰণৰ শব্দ। হ'ওক বা কিছুমান নজনা কথা তেতিয়া আমি মোবাইলত যদি সেইটো মাৰি দিওঁ মোবাইল ফোনটোত তেতিয়া আমাৰ সেই নজনা কথাটো আমাৰ আহ বহু কম সময়ৰ ভিতৰতে আমি সেই- সেই মোবাইলটোত আমি চোৱাৰ লগতে আমি সেইটো পঢ়ি ল'বও পাৰো গতিকে এতিয়া আমাৰ ৰেডিঅ'তটো বহুত বছৰ আগতে ওলাইছিল, কিন্তু ৰেডিঅ'ত আমিবাৰ এই বস্তুতটো শুনিব পাৰো। বা ধৰি লোৱা আমাৰ সেইটো মনত নাথাকিলে কিন্তু আমি সেইটো আৰু অ, নেক্সট আৰু ৰিপিট কৰিব নোৱাৰো, গতিকে যেতিয়াৰ পৰা আৰু মোবাইল ফোনটো ওলাল তেতিয়া আৰু আমি যেতিয়া বস্তুতটো বিচাৰি পাম যদি আমাৰ এবাৰত মনতো নাথাকে তেতিয়াহ'লে আমি বাৰে, বাৰে, বাৰে, বাৰে, সেই যিটো আমি আৰু তাক চাই থাকি আমাৰ মনত যিটো ৰাখিব পৰা ক্ষমতা অ, সেইটো আমাৰ আৰু হৈ যায় আৰু লাহে, লাহে।
হয়, হয়, ঠিকেই কৈছা। অ, হয় ঠিকেই কৈছা মানে মোবাইলটো অহাৰ কাৰণে আমাৰ বহুতো সুবিধা হ'ল ক'ব গ'লে। যেনেকে ধৰা এইে ক'ভিড সময়ত গম পোৱাই ক'ভিড সময়ত মানে হেৰি বহুতে মানে স্কুল বা কলেজে হ'ওক গোটেইবোৰ বন্ধ কৰি দিয়া হৈছিলে। তাৰ ফলত মানে পঢ়াটো অলপ কমি গৈছিলে, ত মোবাইলত মোবাইল থকা দেখি সি মানে অনলাইন ক্লাছে হ'ল ত' তাতে মানে বহুতো অলপ শিক্ষাটো অলপ মানে ঘৰত এনেই বহি থকাতকৈ এনেই টাইম, পাছ কৰাতকৈ বহুতে গেম হ'ওক বা মোবাইলত মানে গেম হ'ওক বা এনে এনেকৈয় থাকে সেনেকেই জীৱন পাৰ কৰিছিলে। ত, মানে অনলাইনত অলপ পঢ়াৰ মানে হেৰিও হ'ল তো, সেইটো কাৰণে অলপ বৃদ্ধি হ'ল। মানে নিচৰ সেইটো।
হয়, হয়, এতিয়া চাবা যে আমাৰ শিক্ষাটো হৈছে আমাৰ নিজৰ আৰু শিক্ষাটো হৈছে এনেকুৱা এক বা বস্তু বুলিয়ে ক'লো মই এনেকুৱা এক বস্তু যে তোমাৰ যিমানেই জ্ঞান বাঢ়ি যাব বা মোৰ যিমানেই জ্ঞান বা স্মৃতিশক্তি বাঢ়ি যাব বা যিমানেই নজনা কথা জনাৰ লগতে কিতাপৰ লগত সংগত কথাবোৰ জানিম তেতিয়া আমাৰ জ্ঞানৰ পৰিৱৰ্তন আৰু বৃদ্ধি হব ধৰিব আৰু সেই যেতিয়া জ্ঞানৰ পৰিসৰটো বৃদ্ধি হব সেইটো তোমাৰ লগত অন্তিম পৰ্যায়লৈকে থাকিব আৰু আমি অহ সকলোৱে জানো যে অহ যিটো আমাৰ টকা পইচা সেইটো আমাৰ যেতিয়া আৰু মানুহৰ অধিক হ'ব সেইটো মান ধৰি লোৱা কোনোবা চোৰে আহি সেইটো চুৰি কৰি লৈ যাব পাৰে কিন্তু তোমাৰ যিটো জ্ঞানৰ ভেদ কি বা তোমাৰ যিটো জ্ঞান নিজৰ সেইটো জ্ঞান তোমাৰ কোনে আৰু চু চুৰি কৰি লৈ যাব নোৱাৰে সেইটো তোমাৰ অন্তিম পৰ্যায়লৈকে তোমাৰ লগতে থাকিব গতিকে আমাৰ জ্ঞানটোৰো এক মূল্যবান সম্পদ আমাৰ জীৱনৰ কাৰণে বিশেষকৈ যদি আমি কবলৈ যাওঁ
উম হয় ঠিকেই কৈছা মানে জ্ঞানটো নি যিমানে পঢ়োঁ নিজৰ কাৰণে নিজে মানে থা কি যাব লগত বেলেগে কোনো ল'ব নোৱাৰে
হয়
মানে বিশাল সাগৰৰ নিচিনা ক'ব গলে যিমানে পঢ়িম নিজে মানে জ্ঞান লাভ কৰি থাকিম আৰু ক'ব গলে মানে জ্ঞান অকল কিতাপতে নহয় মানে চবৰ পৰাই পোৱা যায় কি সেই কিছু অকল কিতাপতে পঢ়ি থাকিলে নহ'ব কিছুমান বাহিৰাও জ্ঞানো ল'ব লাগে নিজে ধৰা ঘৰৰ পৰাই কিছুমান জ্ঞান পোৱা যায় আৰু কিছুমানতো সৰু ল'ৰা পৰাও ক'ব গলে পোৱা যায় জ্ঞান অকল ডাঙৰ মানুহ বুলি নহয় চবৰ পৰাই জ্ঞান লাভ কৰিব পৰা যায়
হয় তেনেহলে ঠিক কথাই কৈছা তুমি এইটো যে আমি যদি কৰোবালৈ ধৰি লোৱা এনেই বাহিৰ বাহিৰত ওলাই আহিলা বা পথাৰৰ কিনে গ'লা তেতিয়া তাত তুমি ধৰি লোৱা একো দেখা পোৱা নাই চকুৰে তুমি যদি যেতিয়া সেই বস্তুটো পিনে বা সেই অ দৃশ্যটোৰ পিনে যেতিয়া তুমি ভালদৰে সোমাই যাবা বা ভালদৰে চাবা আৰু প্ৰশিক্ষন কৰিবা তেতিয়া তুমি সেই বস্তুতোৰ ভিতৰতে তুমি কিবা নহয় কিবা এটা ভাল বস্তুৰ বিচাৰি যাবা আমি গতিকে তেনেকুৱা ধৰণৰ আমি আৰু হ'ব লাগে যে আমি ধৰিল য'তেই নাযাওঁ কিয় বা আমি আমি যিয়েই নকৰো কিয় তাৰ পৰা যাতে আমাৰ ভাল জ্ঞানটো আমি আহৰণ কৰিব পাৰোঁ সেইটোৰ প্ৰতি তেতিয়া আৰু আমি সকলোৱে গুৰুত্ব দিয়াটো উচিত বা তেতিয়াহে আৰু আমাৰ জীৱনতটো আৰু অহ ভৱিষ্যতত সুখময় হ'ব বুলি আৰু মই ভাবো আৰু
উম হয় মানে হেৰি হেতে যে হেৰি জ্ঞানটো যে পায় ক'ব গলে নিজৰ ওপৰতে মানে যিমান পঢ়া সেইটো আৰু
হয় কি কৈছা?
কোৱা কোৱা তুমি কোৱা।
অ' যে এতিয়া চাবা আমি। বহুতো আমাৰ অ মানুহে আমাৰ ভ্ৰমণ কৰিবলৈ ওলাই যায় বা এনে আৰু খানা খোৱাৰ। নিমিত্তে ৰপ কেতিয়াবা বহুতো মানুহে ওলাই যায়, গতিকে আমি তেনেকুৱা হ'ব নালাগে হয়। আমি ৰং ধেমালি কৰিবলৈ আমি ভ্ৰমণ কৰিব গৈছো আৰু। যোৱাৰ পিছত যাতে তাত কিবা আমি দেখা পাওঁ বা। তাৰ পৰা যাতে আমি কিবা জানিব পাৰো সেইটোৰ প্ৰতিও আমাৰ মানুহৰ আগ্ৰহ থকাতটো আৰু উচিত। এতিয়াহে আৰু আমাৰ জীৱনতত কিবা নহয় কিবা এটা আমি কৰিব পাৰিম বা আমাৰ জীৱনটো। ভাল হ'ব। যদি আমি তাত এনে খানা খোৱাৰ নিমিত্তে যাওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব তাত বহুতো। আমাৰ ন জানিব লগা কথা থাকে, ধৰি লোৱা তাত কেনেকুৱা ধৰণৰ এক। ভ্ৰমণৰ জৰিয়তে তাত থলুৱা খাদ্যবোৰৰ লগতে তাৰ মানুহবোৰ কেনেকুৱা তাৰ ঠাইবোৰ কেনেুৱা। কেনেকুৱা বা প্ৰাকৃতিক মনোৰম দৃশ্যবোৰ যেতিয়া আমি। উপভোগ কৰিম, তেতিয়া আমাৰ কিবা নহয় কিবা। আমাৰ জ্ঞান আহৰণ কৰিব পাৰিমেই আমি।
উম, মানে হে ইহঁতে যেতিয়া ভ্ৰমণ কৰিব। এই বাহিৰৰ জেগা। হেই কথাখিনি অলপো বিষয়ে গম পাব এইটো কেনেকুৱা মানে। এই জনগোষ্ঠীটো কেনেকুৱা হওক বা। এই জেগাটো পৰিৱেশ কেনেকুৱা সেইবোৰ মানে জ্ঞান লাভ কৰিব ক'ব গ'লে।
হয় হয়, একেবাৰে সঁচা কৰি থা এই কথা আৰু এইটো। গতিকে ঠিক আছে বাৰু দিয়া বা। ইমান সময় যিহেতু কথা পাতিলো ইয়াৰ পৰা। আমাৰো কিছু নহয় কিছু জ্ঞান আহৰণ কৰিব পাৰো ইয়াৰ পৰা।
হয় হয় দিয়া হ'ব।
ঠিক আছে বাৰু দিয়া।
অহ।